অ', আহিছে। ঐ দূৰত গ'লে নাপায়, হস্পত লৈ আছোঁ।
হেল্ল'? অ', অ', হেল্ল'? হেল্ল'?
অ', হেল্ল'?
অ', এ, হ কি কৰি আছা তুমি? হেল্ল'?
এনেই আছোঁ। হয়।
অ', কি এ, কি কি কাম কৰি আছা? হেল্ল'? হেল্ল'?
অ', অ'। অ'। এ অ' কি বুলি কয়, এই এ, এই কি বুলি কয়
হেল্ল'? হেল্ল'?
অ', কোৱা, কোৱা।
হয়, শুনি আছোঁ।
অ', কি পঢ়ি আছা নেকি?
বি এ কমপ্লিট হ'ল মানে।
হা', হা'? অ', বি এ। অ', বি এ এ, বি এ পাছত তুমি আৰু কি আৰু পঢ়
নাই, বি এ পিছত আৰু কি আৰু পঢ়িবা তুমি?
তাৰপিছত এইবাৰ এম এ, এইবাৰ এম এত নাম লিখিম বুলি ভাবিছিলোঁ। কিন্তু আমি এইবাৰ নিলিখোঁ, কিবা কাম বিচাৰিম। উম।
হয়, হয়। এয়া যি নহক কিবা এটা কাম পালে ভাল আৰু হয়নে? উম, আৰু সেইও পিছৰফালে কি এনে, মানে ভাবিবা নে কি বুলি কয়?
এনেইতো কাম-চাম ধৰিয়ে আছোঁ চাকৰি, কিন্তু পোৱা নাই, পালে কৰিম। হেল্ল'!
অ', অ'অ', হয় হয়। দিয়া নহ'লে উম্ এই, কি বুলি কয়। তোমালোকৰ সেইটো চাইদে এ চাগে, চাক চাকৰি অলপমান প্ৰব্লেম হয়নে? হেল্ল'! হেল্ল'! হেল্ল'! তোমালোকৰ সেইফালে চাকৰি-বাকৰি নাইনে? অ', তোমালোকৰ সেইটো চাইডে অকনমান চাকৰিৰ প্ৰব্লেম নেকি? হেল্ল'! হেল্ল'! এই সিহঁতৰ পৰা আহি মোৰো সেইকাৰণে, উম্। হেল্ল'!